হেল্ল'। অঁ' শুনা পাইছানে বাৰু?
হয় হয়, শুনি আছোঁ শুনি আছোঁ।
অঁ' কি কৰিছা?
মই তোমাৰ এইয়া এনেই অলপ বিচনাতে পৰি আছিলো। তুমি কি কৰিছা?
অহ' মই এইয়া ভাত পানী খাই বৈ উঠিছো।
অঁ অঁ' আচ্ছা। উম।
বাকী খবৰ খাতি ভালে দেখুন ন?
খবৰ খাটি মোৰ ভালে বাৰু অঁ' তোমাৰ ভাল নহয়?
তাকে বোলা বহুত দিন হ'ল তোমাৰ লে ফোন চোন বোলো কৰা নাই, আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অহ-অহ' তাকে ভালে কৰিলা তাকে, বিষয়টো কিবা?
মানে বিষয়টো এনে ধৰণৰ হ'ব যে এই আমি ভ্ৰমণ কৰিলে যে কি উপকাৰ হয়। এই তাৰ ওপৰতে কথা পাতি বুলি ভাবিছোঁ, কেনেকুৱা হ'ব বাৰু?
অহ-অহ' নিশ্চয় নিশ্চয় ভাল হ'ব।
অঁ' মানে এতিয়া ক'বলৈ গ'লে কি হয়- ভ্ৰমণ কৰাটো এটা বহুত ভাল কথা গম পাইছা।
হয় হয়, তাকে।
মানে ভ্ৰমণ যেতিয়া আমি কৰো ভ্ৰমণ কৰিলে আমি। আ মানে বহু কথা শিকিব পাৰো তাৰ পিছত বহু মানে। জ্ঞান অৰ্জন কৰিব পাৰো। মানে এখন কিতাপে আমাক যিমান খিনি মানে জ্ঞান দিব পাৰে। সেই সিমানেই মানে ভ্ৰমণ কৰিলেও আমি সিমানটোৱে জ্ঞান পাব পাৰো গম পাইছা।
হয় হয়।
উম বি আৰু বিশেষকৈ ভ্ৰমণ কৰিলে আমাৰ কি লাভ হয় গম পাইছা নাই এতিয়া। তুমি যেনিবা। অসম অসমৰ বাসিন্দা দেই তুমি এতিয়া অৰুণাচললৈ ফুৰিব গৈছা অৰুণাচলত। ফুৰিব যোৱাৰ লগে লগে অৰুণাচলৰ প্ৰকৃতি কেনেকুৱা। অৰুণাচলৰ মানুহবোৰ কেনেকুৱা মানুহবোৰৰ মাত কথা কেনেকুৱা তেওঁলোকৰ। আহ জনগোষ্ঠীৰ বিষয়ে জানিব পাৰা তেওঁলোকৰ। অ খাদ্য সমূহৰ বিষয়ে জানিব পাৰে গম পাইছা সেইবাব। বে মানে ভ্ৰমণ কৰাটো মানে এটা বহুত ভাল কথা বুলি মই ভাবো গম পাইছানে।
উম উম হয় হয়।
আৰু তুমাৰ এতিয়া আমি যেতিয়া ভ্ৰমণ কৰো ভ্ৰমণ কৰিলে আমি বহু খিনি নজনা কথা জানিব পাৰো গম পাইছ। চা।
হয় নিশ্চয়।
আৰু এতিয়া আহ কি হয়। মানে মই এই কেইদিনমানৰ আগতে তোমাৰ জাপানলৈ গৈছিলো। তাৰপিছত অ জাপানত তোমাৰ। মানে যি প্ৰকৃতি জাপানৰ মানে যি আ মানে। অৱস্থা সে সেইটো মই চাই আহিছো তাত আৰু। সেইটো চাই কিন্তু মই ভাৰতীয় হিচাপে মই বহুতখিনি মানে লজ্জাজনক মানে মানে লাজ পাইছো গম পাইছানে।
অ অ তাকে তাকে।
প্ৰথম কথাটো হ'ল তাৰ যি পৰিষ্কাৰ পৰিছন্নতা। জাপানৰ মানে পৰিষ্কাৰ পৰিছন্নতাৰ কথা মানে আমি শলাগ লব লগগীয়া সঁচাকৈয়ে। মই এতিয়া নিজে গৈ মই চাই আহি গম পাইছো কথাটো।
হয় হয়।
আমাৰ যেনেদৰে আমাৰ এতিয়া আমাৰ এইবিলাক এ চহৰ নগৰবোৰত যেনেদৰে ইমান লেতেৰা। আৱৰ্জনা পেলাই থোৱা থাকে কিন্তু জাপানত কিন্তু এটা শুকান পাতো মই নিদেখিলো গম। পাইছা ৰাস্তাৰ কাষত।
হয় হয় তাকে হে।
তাত মানে এনিটাইম চফা কৰিয়ে থাকে মানে। আৰু প্ৰতিজন নাগৰিকে জাপানৰ মানে প্ৰতিজন নাগৰিকে বহুত সচেতন মানে গম পাইছা।
হয় হয় অ।
আৰু তোমাৰ ভ্ৰমণ কৰাৰ আমাৰ। উপযোগিতা বহুত বেছি কিন্তু আমি যদি তুমি এতিয়া চাবা দেই। কিছুমান মানুহে কি কৰে ভ্ৰমণ কৰিবলৈ এনেকে পৰ্বত পাহাৰ থকা ওখ জেগালৈ যায় নহয়। তেওঁলোকে যাওঁতে কি কৰে। এ কিছুমান খোৱা বস্তু লৈ যায় মানে তোমাৰ এনেকে কিবা। পানী বটল হওক তোমাৰ চিপচ হওক কিবা লৈ যায় লৈ গৈ কি কৰে তেওঁলোকে। সেইবোৰ বস্তু খাই খাই পেলাই সেই পলিথিন জাতীয় বটল জাতীয় বস্তুবোৰ। সেই পৰ্বত পাহাৰৰওপ ওখ ঠাইত পেলাই দিয়ে সেইটো কিন্তু বহুত বেয়া কাম কৰে আকৌ দেই।
হয় হয় সেইটো হয়।
এতিয়া মানে কেলেই সেই তাৰ ফলত কি হব আমাৰ প্ৰকৃতিটো বিনষ্ট হব হয় না।
উম।
উম সেই কথাবোৰ আমি মন দিব লাগে। কাৰণ আমি ভ্ৰমণ কৰিলে উপকাৰিতা কথাটো বুজি পাওঁ আৰু। মানে কিছু আহ সেইবাবে আমি ভ্ৰমণ কৰিব লাগে। আৰু ভ্ৰমণ বুলি বুলি কলেই যে মানে বহুত দূৰলৈ। একদম মানে আমেৰিকা। তোমাৰ জাপান সেইবোৰ সেইবোৰলৈ গৈ পেলাই যে ভ্ৰমণ কৰা সেইটো নুবুজাই ভ্ৰমণ বুলি ক'লে। কি হয় তুমি নিজৰ এখন তোমাৰ ঘৰৰ ওচৰে এখন। মানে। অ অৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান যদি আছে তুমি তালৈ যাব পাৰা তাত গৈ তুমি। চাব পাৰা অ মানে প্ৰকৃতিৰ বিষয়ে জানিব পাৰা জীৱ জন্তুৰ বিষয়ে জানিব পাৰা হয় নে।
হয় হয় অ।
সেই তেনেধৰণেও মানে তুমি ভ্ৰমণ কৰিব পাৰা আৰু কিছুমান মানুহে কি কয়। যে ভ্ৰমণ কৰিলে বহুত খিনি টকা-পইচা যাব বুলি ভাবি পেলাই ভ্ৰমণ কৰিবলৈ নাযায়।
অ হু সেইটো কিন্তু বহুত মানে বেয়া কৰে তেওঁলোকে। অ হু এতিয়া তুমি চাবা ভ্ৰমণ। যেতিয়া আমি মানুহৰ জীৱনটো এবাৰে পোৱা যায় হয় ন সেইটো কথাটো জানাই।। সেই এটা জীৱনতে যদি তুমি যদি গোটেই ভ্ৰমণ কৰি ভালদৰে যদি চাই মেলি যদি। নজনা কথা যদি নিশিকা। তোমাৰ মানে তুমি মানুহলৈ জন্ম হোৱাৰ একো মানে মূল্যই নাথাকিব যেন। বুলি লাগে উম লাগে মোৰ গম পাইছা।
অ, হয় অ।
হয়, সেই কথাবোৰ আমি মন দিব লাগে বিশেষকৈ। অ, আৰু তুমি এতিয়া। ভ্ৰমণ কৰাৰ ফলত কি কি উপকাৰ হয় মই সেইখিনি কথা ক'লোৱেই আৰু বিশেষকৈ। জ্ঞান বাঢ়ে তুমি বহুখিনি জ্ঞান অৰ্জন কৰিব পাৰা তুমি এটা কথা লক্ষ্য কৰিবাচোন। এ যিসকল লোকে মানে উপন্যাস কিতাপ-পত্ৰ লিখে তেওঁলোকে বহুত। ভ্ৰমণ কৰে তেওঁলোকে কিয় ভ্ৰমণ কৰে তুমি জানানে? যেতিয়া মানে তুমি এতিয়া চাবা এখন নদী পাৰলৈ যেতিয়া ভ্ৰমণ কৰিবলৈ যাব তেওঁলোক। সেই নদীৰ বিষয়ে তেওঁলোকে একদম লিখিব পাৰিব। তাৰ পিছত পৰ্বত-পাহাৰলৈ গলে পৰ্বত-পাহাৰখন চাই পেলাই তেওঁলোকে কিছুমান। আ গল্প, কবিতা। আ মানে উপন্যাস তেনেদৰে লিখিব পাৰিব আৰু মানুহৰ কথা লিখিব পাৰিব বেলেগ অঞ্চল। তললে গ'লে হয় নহয় বাৰু? আচলতে সেইব। ভ্ৰমণ কৰাটো মই একদম উপযোগী বুলি মই ভাবো। বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু।
অ, হয় তাকে তুমি যিখিনি কথা আছিলে কলাই আৰু। এয়া যি ভ্ৰমণ আছে ভ্ৰমণৰ আচলতে গুৰুত্ব। টো মানে বহুত বেছি এতিয়া।
হয়।
ভ্ৰমণ হৈছে আহ আমাৰ মানুহৰ মানুহৰ- জীৱনৰ এক আন্দদায়ক আৰু শিক্ষামূলক অভিজ্ঞতা, এতিয়া- একে ঠাইতে যেতিয়া আমি মানুহবোৰ দীৰ্ঘদিন ধৰি- তেতিয়া কি হয় আমাৰ মনটো মানে- এ মানে একঘেয়ামী এটা অনুভৱ আহ অনুভৱ হয়। আমি যেতিয়া, একে এটা ঠাই মানে একেটা ঠাইতে বাস কৰি থাকো মানে- সেইখিনি বস্তুকে যেতিয়া দেখি থাকে, অ সেইখিনি দেখি দেখি- এটা মানে এটা উম মানসিকভাৱে এটা অশান্তিৰ অশান্তি পাওঁ আমি। কিন্তু যেতিয়া আমি, উম যেতিয়া আমি এখন নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাওঁ। তেতিয়া আমি কি হয় নতুন নতুন নতুন মানুহক লগ পাওঁ। কিছুমান সংস্কৃতিৰ সৈতে চিনাকিব হ'ব পাৰো বা নতুন ভাষা সমূহ সোনিব পাৰো। বা সেই ঠাইখনৰ যি খাদ্য- বা পৰিৱেশটো সৈতে আমি ভালদৰে চিনাকি হ'ব পাৰো।
চিনাকি হ'ব পাৰো অ।
সেয়েহে মানে মানুহক ভ্ৰমণ কৰাটো মানে- আহ বহুত অত্যন্ত প্ৰয়োজনীয় কাৰণ-
অ।
আৰু কি হয় আহ ভ্ৰমণক কেৱল মনোৰঞ্জন বুলি- কব মানে কব নালাগে কাৰণ- মানে মনোৰঞ্জন হিচাপে লব নালাগে, ই মানুহৰ যি মানে- জ্ঞান হওক অভিজ্ঞতা হওক বা যি দৃষ্টিভংগীৰ মানে- কৰা তাত মানে এটা উত্তম এটা উত্তম মাধম্য হিচাপে ই কাম কৰে। অ এতিয়া আজিকালি- আহ বহু মানে বহু মানুহে কি হয় ছুটিৰ সময়ত পৰিয়াল বা বন্ধু বৰ্গৰ সৈতে- দেশৰ বিভিন্ন ঠাই ঠাই বা- আহ বিভি মানে বিদেশলৈ মানে তেওঁলোকক ভ্ৰমণ কৰাত দেখিবলৈ পোৱা যায়। আচলতে সেইটো এটা- কাৰণ আজিকালি মানুহবোৰ আহ প্ৰায় বস্ত হৈ গৈছে তেওঁলোকৰ যি- পঢ়া শুনা হওক বা, তেওঁলোকে- কৰি হওক বা নিজৰ কৰ্মক্ষেত্ৰত মানে মানে বহুত ব্যস্ত হৈ পৰিছে কিন্তু তেতিয়া- যেতিয়া তেওঁলোকে সময় পায় এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলকে তোমাৰ এতিয়া গৰমৰ বন্ধা দিছে। বা-
উম।
অ কাম কৰি থকা লোকসকলেও মানে এতিয়া আহ বন্ধ দিছে চাগে। আহ তেতিয়া তেওঁলোকে কি কৰে সেই এ বন্ধৰ সময়ছোৱাত তেওঁলোকে- অহ যেতিয়া ফুৰিবলৈ যায় তেওঁলোকৰ যি কামৰ- ওপৰ পৰা যিখিনি প্ৰেছাৰ আছে সেই প্ৰেছাৰ খিনি অলপ কম হয় বা- তেওঁলোকৰ মনটোত মানে অলপ সকাহ পায়। উ সেই ক্ষেত্ৰত উম সেই ক্ষেত্ৰত আচলতে মই ভাবো যে সেইটো এটা ভাল কথা মানুহে- অ অলপ উম সময় পালে সময় উলিয়াই - পৰিয়াল বৰ্গৰ লগতে হওক বা বন্ধু বৰ্গৰ লগতে হওক অহ অলপ- ভ্ৰমণ কৰিব লাগে, এতিয়া-
হয় হয়।
ভ্ৰমণৰ বহুত খিনি উপকাৰিতা আছে এতিয়া যেতিয়া আমি নব ঠাইখনলৈ ভ্ৰমণ কৰিবলৈ যাওঁ সেই তাত থকা যিখিনি ইতিহাস বা সংস্কৃতিৰ- বা সেই পৰিৱেশটোৰ বিষয়ে মানে, মানে বিভিন্ন কথা জানিব পাৰো। আৰু তুমি এতিয়া কৈছা, যি লেখকসকল আছে তেওঁলোকে অ', যি এ ভ্ৰমণ কৰাৰ এটা মানে আ, তেনেকুৱা ধৰা, আ, উম এটা অভ্যাস মানে যাৰ ফলত তেওঁলোকে বিভিন্ন নজনা কথা জানিব পাৰে, তাৰ উম, তাৰ ফল তেওঁলোকৰ আ, যি, যি, নতুন কথা তেওঁলোকে লিখিব পাৰে। সেই ক্ষেত্ৰত আচলতে ক'বলে গ'লে, এ আমাৰ মানে জ্ঞানৰ বৃদ্ধি হয়, এতিয়া
হয়।
হে, হে, আৰু আজিকালি প্ৰায়ে দেখা যায় যে আমাৰ বিদ্যালয় সমূহৰ পৰা শিক্ষামূলক কিছুমান ভ্ৰমণ, আ নিয়া দেখা দেখা যায় সেইটো আচলতে এটা, মই ভাবো এটা সেইটো আ ভাল চিন্তা ধাৰা, কাৰণ
অ',
কাৰণ এ, তেওঁৰ কেৱল পঢ়া শুনাটোৱে নহয়, আমি যেতিয়া দে দেশখনৰ কথা বা বাহিৰৰ কিছু নজনা কথা কিছুমান জানিম। তাৰ ফলত আমাৰ বহুত খিনি উপকাৰ হ'ব এ, আ, আমি সেই ক্ষেত্ৰত যি শিক্ষামূলক ভ্ৰমণ নিয়া হয় বিদ্যা এইটো এটা মানে অ' ভাল কথা আৰু তুমি যি
হয়।
যি কৈছিলা যে, আ, ভ্ৰমণ কৰিবলৈ গৈ তেওঁলোকে সেই, জেগাকন মানে অ', অনিষ্ট কৰে বা লেতেৰা কৰি থৈ গুচি আহে। কিন্তু সেইটো, এটা মানে, মানে সঁচাকৈ বেয়া কথা, কাৰণ
বেয়া কথা অ'
আমি যেতিয়া বাহিৰ কোনোবা দেশ এখন লৈ বা আ বেলেগ জেগা একনলৈ ভ্ৰমণ কৰিবলৈ যাওঁ আমি কি কৰিব লাগে, সেই জেগাখনৰ আ যিটো পৰিৱেশ সেই পৰিৱেশটো হওক বা আমি মানুহ সমূহক হওক আমি সন্মান কৰিব লাগে আৰু সেই তাৰ যি প-পৰিৱেশৰ যি ভাৰস সাম্য সেই, ভাৰসাম্যটো আচলতে আমি বিনষ্ট কৰিব নালাগে, কাৰণ
নালাগে অ'
সকলোৱে অ', সকলোৱেটো নিজা, নিজা এটা, নিজা, নিজা এটা পৰিৱেশত জীয়াই থাকে, আমি যে তেতিয়া সেই মান আ আমি যেতিয়া সেই ঠাইলৈ গৈ পেলাই, সেই পৰিৱেশটো মানে লেতেৰা কৰিম। তেতিয়া, সেই তাত থকা মানুহসকলৰ মানে, বহুতখিনি আ, অ', সমস্যাৰ সৃষ্টি হয়। এতিয়া, আৰু তোমাৰ অ', ভ্ৰমনে কি কৰে আমাৰ আ, যিখিনি উপযোগিতা আছে, আমি সেইখিনি কলোৱেই। আ, সেই ক্ষেত্ৰত আ, আচলতে আমাৰ অসমতো বহুত খিনি ভ্ৰমণৰ জেগা আছে। চে আৰু ভ্ৰমণে আমাৰ যি আ, অৰ্থনৈতিক ভাৱেও উ দেশখন সবল কৰি তোলে, এতিয়া আমাৰ অসমৰ যদি কওঁতে চাওঁ, অসমৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক বা মাজুলী চি শিৱসাগৰ, তাত কিমান সমূহ আছে চাবলগীয়া, সেই জেগা সমূহ যে তিয়া মানুহে চাবলৈ আহিব মানে পৰ্যটকসকল তেতিয়া আ, প অ', স-স থাকিবলৈ অ', যেতিয়া এটা ৰুম ল'ব বা তেওঁলোকে যি খাদ্য বস্তু, মানে খোৱা বোৱাৰ যিখিনি উম খৰচ পাতি হব। সেই খৰচ পাতিসমূহৰ পৰা আমাৰ এ বিভিন্ন অ', ধৰণৰ লোকৰ লোকে মানে, এ এ তেওঁলোকে মানে এটা ইনকামৰ ৰাস্তা হৈ আছে বা আমাৰ দেশ দেশখনৰ মানে অ-অ-অৰ্থনীতিটো মানে তাৰ পৰা অলপ সবল হৈ থাকে। সেই ক্ষেত্ৰত আচলতে আহ ভ্ৰমণৰ পৰা মানে দেশন মানে অ মানে বহুতখিনি লাভ হয়।
উম।
হয়।
হয়। ঠিক কথা কৈছা হয় হয় তুমি এতিয়া যিখিনি কথা কথা কলা সেইখিনি বহুত গুত্বপূৰ্ণ কথা কলা বাৰু।
হয় হয়।
আৰু বিশেষকৈ তুমি যে ক'লা সেই পৰ্যটকৰ কথা, সেই পৰ্যটকৰ ফলত আমাৰ বহুখিনি লাভ হোৱা আমি দেখা পাইছো আচলতে হয়নে?
হয় হয় অ তাকে।
আচলতে সেইবাবে আমি নিজেও ভ্ৰমণ কৰিবলৈ যাব লাগে। আৰু আনকো মানে তোমাৰ লগৰ খিনিক হওক, তোমাৰ মা-দেউতা হওক তেওঁলোককো মানে আহ উৎসাহিত কৰিব লাগে যে ভ্ৰমণ কৰিবলৈ যাওঁ ব'লা বুলি কাৰণ যেতিয়া আজিকালিৰ দিনা মানুহবোৰ একদম পুৰা ডিপ্ৰেশ্যনত থাকে ঘৰতে সোমাই মেলি কাম বন কৰি মেলি তেওঁলোকে মানে সময় নাপায়। কিন্তু দেও-দেওবাৰ দিন-দিনটোতো তেওঁলোকেতো মানে এ বন্ধ বাৰ সময় পায় সেইদিনাও তেওঁলোকে মানে ওলাই গৈ পেলাই নিজৰ অঞ্চলৰে কোনো এখন ঠাই ভালদৰে চাই পৰিৱেশৰ মানে উপভোগ কৰিব পাৰে গম পাইছা।
নিশ্চয়
আচলতে